শুনি আচো কোৱা
নাই মই সেইটোৱে কৈ আছিলো আপোনাৰ উপন্যাসখন দিব বুলি পঢ়িবলৈ।
উপন্যাস খন দিম বাৰু এতিয়া সেইখন উপন্যাস মানে এইখন উপন্যাস লি হল হা এতিয়া মই মানে। বেলেগ এখন কিতাপ লিখা কাৰনে অ ত্ৰাই কৰি আছো এইখন মানে দিটে্কটিভ টাইপৰ উপ
অ',
টি টাইপৰ মানে জানে নে কোনোবাই কাৰোবাক হত
জানিছো - জানিছো মই ডিটেক্টিভ বহুত ভাল লাগে পঢ়ি। পঢ়ি মানে মুভি বিলাক চাইও ভাল লাগে দিক্টেটিভ।
ৰঞ্জু হাজৰিকাই লিখে।
উম,
মই মানে ডিটে্কটিভ টাইপৰ এটা মানে গল্প এটা মনতে চিন্তা কৰি যোৱা সেইখন মানে এজনে কৈ আছে উপন্যাস হিচাপে লেখিব এজনক কোৱা হৈছে নাটক হিচাপে লেখিব হা। এ চাওঁ মই কি কি হিচাপে লিখো তাকে ভাবি
উপন্যাস লিখিলেই ভাল হ'ব। মানে নাটক হিচাপেত কৰিব বিচ আপুনি দুইটা কৰিলে ভাল হ'ব মানে যোনখিনি পঢ়িব বিচ তাৰে তেওলোকৰ কাৰণেও উপন্যাস ভাল হব আৰু কোনখিনি কৰিব বিচাৰে তেওলোকৰ কাৰণে নাটক। ভাল হব কিন্তু নাটক বহুতে নপঢ়ে কিন্তু উপন্যাস বা মানুহে বহুত পহে।
নাটকটো নবনা নাটক খানো কৰিব লাগি
উম, নাটকখন মানে কৰিবলে মানুহ লাগিব। যদি কোনোবা কৰা মানুহে বিচাৰিছে আপোনাক লিখি দিয়াটো তেতিয়া হ'লে
অ' সেইটোৱে মই এজন মানুহে বিচাৰিছিল নাটক চাও বাৰু।
উম তেন্তে নাটকৰ নিচিনা কৰিব পাৰে মানে আ আহ, ডিটেক্টিভ ষ্টৰি বিলাক মানে মুভি নাইবা নাটকত বহুত ভাল লাগে কিন্তু নাটকত মানে ইমান সুটাব নোৱাৰে কিন্তু মানে এই চিনেম বিলাকত ভাল দেখি।
হয় হয়।
সেইকাৰণে মানে উপন্যাস বস্তুতটো বেছি ভাল ব কাৰণ উপন্যাসত আপোনাক স্বাধীনতা দিয়ে যিমান মন যায় লিখিব
বহলাই - বহলাই খীলিব পাৰি কিন্তু নাটকত বহলে লিখিলে সেইখিনি দেখুৱাব পৰা দেখুৱ পৰা এটা সেইটো থাকে নে নাথাকে সেই তেওলোকৰ হা অ, পাৱাতটো লাগিব তেওলোকে
মানে উপস্থাপন শৈলীটোৰ ওপৰত নাটক খনে বহুত মানে ডিপেণ্ড কৰে।
হয়। সেইটো হয়।
মানুহে নাটক এখন লিখাৰ আগ মানে লিখা জনে যিমান কষ্ট কৰে কৰা জনেও সিমানে কষ্ট কৰে
হয় হয় লিখাজনৰ লিখাজনে বেছি কষ্ট হয় কিয় জানানে? লিখা জনে জানেই এইখিনি যদি লেখো এইখিনি মানে নাটকত উপস উপস্থাপন কৰব নোৱাৰেব হা মানুহখিনি হা মই এনেকে নাই এনেকে লেখিব লাগি বহা বা দৰ্শকে এনেকৈ ল লিখ - লিখিলে -লিখাতকৈ এনেকৈ লিখিলে বেছি আদৰি ল'ব বুজি পাইছানে? নাটকৰ যাই ৰাই তাৰজনে সেই সেইখিনি গতেখিনি মানে কেপছাৰ কৰিব লাগে, কিন্তু যিয়ে একটিং কৰে আৰকি না নাটকখন লিখি দিছে যি লিখিছে সি মতে কৈ কৈছে ডাইলগ কেইটা কৈ কৈছে এক্টিং খিনি কৰিছে হা কিন্তু যাই লিখে সিহে জানে
সেইটোয়ে কৈছো মানে নাটক এখন ধুনীয়া হবলৈ হলে অ অভিনয়ো ধুনীয়া হব লাগিব থাকিব দিয়কচোন উম সেইটো কথা কৈছো লিখাজনেতো টো এনেও এতিয়া চিনেমা এখন বনাবলে যায় লিখাজন বেছি কষ্ট সোমাই থাকে ন তেওঁতো এটা এটা তেইলছ লিখিব লগা যে আমুকে এ ৰঙা ৰঙৰ শাৰী পিন্ধি আছে কিবা কিবি এ সিমান খিনিলৈকে শিকিব লগা হয়
উ ডিতেক্তিভ টাইপৰ কিতাপ বিলাক পঢ়ি কিন্তু মজা বেলেগ
অ সেইকাৰণে কৈছো উ
ডিটেকটিভ টাইপৰ আমাজেই বেলেগ
তাকে মানে এনেকুৱা মানে হেৰি হৈ গৈ থাকে যে মনত এটা উখল মাখল পৰিৱেশ হৈ গৈ থ থাকে যে কি হ'ব কি হ'ব এনেকোৱা ভাল লাগে পহি
হম
ময়ো বাৰু ভাল পাওঁ তেনেকুৱা চিনেমা ভাল লাগে আৰু তেনেকুৱা কিতাপ পঢ়িও ভাল লাগে মানে পিছলে যাতে ক্লাইমেক্স টো থাক একে অ
ৰঞ্জু হাজৰিকাৰ আগতে কিতাপবিলাক পঢ়িছিলো টাইপৰ কিতাপ
ৰঞ্জু হাজৰিকা ৰঞ্জু হাজৰিকাৰ নামটো শুনিছো ৰঞ্জু হাজৰিকাৰ কিবা কিতাপ পঢ়িছো চাগে
ৰঞ্জু হাজৰিকাৰ টো ৰঞ্জু হাজৰিকাৰ তোমালোকৰ সেইপিনেই ঘৰ তেজপুৰতহে ঘৰ ধহুন তেহেটৰ
নহয় নহয় মই এখন কিতাপ পঢ়িছিলো ৰ'বচোন আহ কিবা এটা নাম আছিলে
ৰঞ্জু ৰঞ্জু হাজৰিকাই ডিটেক টাইপৰে লিখে আৰু ভূতৰ গল্পও লিখে ভূতৰ কাহিনীও লিখে
অ ৰঞ্জু হাজৰিকা নহয় ব আৰু এজনৰ পৰিছো স্বপ্ন সমাধি স্বপ্ন সমাধি কাৰ আছিলে বা তাত মানে তেওঁ নিজৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছিলে মানে সেই লেখকজনে মানে নিজৰ প্ৰেমিকা গৰাকীৰ মানে উ মানে আত মাতো দেখে স্বপ্ন সমাধি বুলি কিতাপ এখন আছে সেই কিতাপ খনৰ মানে তেওঁৰ যোনটো পাতনি হয় পাতনিত টো টো লেখকে নিজৰ পৰিচয় দিয়ে আৰু নিজৰ মানে অভিজ্ঞতা বিষয়ে কয় সেই পাতনিত মানে তেওঁ মানে লিক লিখিছে যে এইটো সঁচা ঘটনাৰ ওপৰত আধাৰিত বুলি লিখিছে আৰু তেওঁ নিজৰ অভিজ্ঞতা লিখি কিতাপখনত কিন্তু মানে সেই অভিজ্ঞতাত তেওঁ নিজৰ প্ৰেমিকা গৰাকীৰ আত্মাটো আত্মাটোৰ লগত কথা পাতিছে তেওঁৰ ওচ ওচৰলৈ আহিছে মানে
আচ্ছা আচ্ছা আত্মাৰ কথা কওঁতে মই এটা কথা মনত পৰিলে হা তুমি এই মানুহৰ পূৰ্বজন্ম পৰজন্ম এইবিলাক বিশ্বাস কৰা নে
মই মানে কি জানে বিজ্ঞানে আজিলৈকে প্ৰমাণ দিব পৰা নাই আৰু আজিলৈকে মানে মই এতিয়া বিশ্বাস কৰিম নকৰিম এইটোৰ ওপৰত মানে মানুহতোৰ ওপৰতো ডিপেণ্ড কৰে আৰু বহুত খিনি কথাৰ ওপৰতো।
হয়।
মানে পূৰ্বজন্ম পৰজন্ম সেইটোতো থাকে চাগে ন?
মই বিশ্বাস কৰোঁ মানে তোমাৰ এতিয়া মৃত্যু হ'ব বা মোৰ মৃত্যু হ'ব মৃত্যুৰ পিছত আৰু আমি জন্ম হ'মনে নাই আত্মাটোতো আছে। শৰত টো হে বেলেগ, আত্মাটোতো বেলেগ হা আমি আত্মাটো শৰীৰৰ মাজ ত সোমাই আছো হা, যিদিনা আত্মাটো শৰীৰৰ পৰা গুচি যাব তেতিয়াহ'লে আমাৰ মৃত দেহটো থাকি গ'ল। অ' আহ আত্মাতো আৰু ৰিটাৰ্ণ পৃথিবীলৈ আহিব আহি আৰু জন্ম হয় নে নহয় সেইটো সেইটো বিশ্বাস বহু মানে মই কৰোঁ কিন্তু হ বহুতে নকৰে। কিন্তু সেইটো মই বিশ্বাস কৰো মোৰ এনেকুৱা লাগে মানুহৰ মৃত্যুৰ পিছত আৰু জন্ম হয় তেনেকুৱা মোৰ লাগে। হা'।
ন ময়ো বহুত খিনি বিশ্বাস কৰো কাৰণ কিয় জনেনে ভাল মানুহ থাকিলে যেনেকে-া বেয়া মানুহ থাকে। তেনেকে পৃথিৱীত যদি ভগৱান আছে বেয়া বস্তু তো থাকিব লাগিব। তেনেকে মানে বিশ্বাসৰ ওপৰত কথা এইটো। মানে
বৈজ্ঞানিকে এইটো হে কৰিছিলে এ এটা মানে পৰীক্ষা কৰিছিলে হা। আৰু, আৰু আৰু এইটো আহ পৰীক্ষাগাৰ তিনিখন দেশ শতহে আছে হা, এখন হ'ল তোমাৰ ভাৰতৰ আমাৰ ৰা-ৰাজস্থানত আছে, হা। এক, এটা আছে পৰীক্ষাগাৰ লণ্ডনত আৰু এ এটা আমেৰিকাত আছে হা, আমি জানাত, মানে মই জানাত তিনিখন দেশতহে এই পৰীক্ষাগাৰটো আছে হা। আৰু মানে, আৰু মানে, এইবিলাকে মানে, হেৰি কৰি চাইছে এ', মানে টেষ্ট কৰি চাইছে, গম পাইছে মানে মানুহৰ আৰু মানে পিছৰ জন্ম হয় আৰু হা, বা এতিয়া আমাৰ এই জন্মটো চাই, হয়তো আমাৰ আগতে, ইয়াৰ আগতে কিবা এটা জন্ম আছিলে এটা হা, বা আমাৰ মৰাৰ পিছতো আৰু এটা জন্ম হ'ব। সেইটো মানে, সিহঁতে মানে, এক্সপিৰিয়েঞ্চ কৰি, মানে এইটো পৰীক্ষা কৰি গম পাইছে আৰু হা, তেনেকুৱা বহুত পাইছে, তেওঁৰ তাত, মানুহৰ আত্মাৰ এই, এই পৰীক্ষাবিলাক কৰি
ময়ো বিশ্বাস কৰোঁ বাৰু দেই।
এই চোৱা, মই এটা, সৰু এটা কথা কওঁ, তুমি এইটো বস্তুটো ভাবি চাবা, এটা ল ল'ৰা বা এটা ছোৱালী জন্ম হ'ল, কেঁচুৱা এটা জন্ম হ'ল হা। কেঁচুৱাটো যেতিয়া জন্ম হ'ব, জন্ম হোৱাৰ লগে-লগে যেতিয়া, যিজনে মানুহে কোলাত ল'ব, জন্মৰ এক ছেকেণ্ড কেণ্ড ল'ব লাগে যেতিয়া কোলাত ল'ব হা, কোলাত লৈ লগে-লগে কেঁচুৱাটোৱে মানে, কোলাত থকা মানুহজনৰ কাপোৰ খামুচি ধৰে, জানানে?
উম, জানো-জানো।
খামুচি ধৰে। তেতিয়া বৈজ্ঞানিকবিলাকে বহুত মানে, মানে এই ল'ৰাটো বা এই ছোৱালী কেঁচুৱাটোৱে কিয় মানে খামুচি ধৰিলে? হা মানে, পাছত গম পালে যে কেঁচুৱাটোৱে হয়টো বুজি পাইছে। সি মানে কাৰবাৰ কোলাত আছে বা। ওপৰত আছে, সি যদি পৰি যায় তেনেহ'লে সি মানে। দোষ পাব হা হা বা এক্সিডেণ্টত এটা হ'ব। সেইকাৰণে সি মানে খামুচি ধৰিছে কাপোৰ ফুটো হা। অ' ত এতিয়া কথাটো হ'ল সেই কেঁচুৱাটো কেনেকৈ গম পালে ওপৰৰ পৰা তলত পৰিলে মানুহত এক্সিডেণ্ট হয় বা দুখ পাই হা যাৰ বাবেহে খামুচি ধৰিলে। তাৰতো জ্ঞান শুন্য সি তাৰ এক ছেকেণ্ডে ভালকে হোৱা নাই জন্ম হ'ব হা। আৰু তাৰ হৈছে জ্ঞান খিনিও শুন্য গতিকে সি কেনেকে গম পালে।
তেতিয়া বৈজ্ঞানিকলে ভাব মানে এটা ক'লে যে হয়তো তাৰ আগতে জন্ম হৈছিলে সেই জন্মতে সি গম প পাইছিলে ওপৰৰ পৰা তলত পৰিলে মানুহে দুখ পায় হা আৰু সেই বস্তুতটো তাৰ হয়তো এতিয়াও মনত। আছে আগৰ জন্মৰ কথা জ্ঞানখিনি অলপ অকণমান তাৰ। মাথাাত আছে মূৰত আছে সেই কাৰণে সিয় খামুচি ধৰিছে বুজি পাইছা নে কথাটো হা আহ মানে। তেনেকৈ মানে এটা এক্সপেৰিয়েঞ্চ কৰিছিলে মই মানে সেই বস্তুটো মই পঢ়িছিলোঁ হাঁ। আৰু সেই জ্ঞানটোক আহ পৰা জ্ঞান বুলি কয় হা মানে যিটো বস্তু আমাক কোনো নি আমি অকলে অকলে জানো সেইটো পৰাজ্ঞান হা। আৰু যিটো বস্তু আমাক মানুহে শিকায় টিচাৰবিলাকে শিকায় মাষ্টৰে শিকায় মা মা দেউতাই শিকায় বা বেলেগ মানুহ সেইটো হৈছে অপৰাজ্ঞান হা পৰাজ্ঞান আৰু অপৰাজ্ঞান দু এটা বেলেগ বস্তু পঢ়া জ্ঞানটো মানে সেইটো কোনো নিহাকে অকলে অকলে আহে হা। সেই বস্তুতটো নিজে আহে সেই সেইটো হৈছে পৰা জ্ঞান সেইকাৰণে সিয়ে খামুচি ধৰিছে মানে। কাপোৰত বুজ বৈজ্ঞানিকবিলাকে মানে তেনেকৈ মানে এটা মানে ৰিপৰ্ট এটা লিখিছিলে সেইখিনি মই পঢ়িছিলো আৰু মই বহুত ভাল লাগিছিলে সেই ৰিপৰ্টটো পঢ়ি। মই পাহৰি গ'লো গোতেই বহুত ডাঙৰ এটা হেই আছিলে এটা মানে।
উ মোৰো বাৰু পঢ়ি ভাল লাগে দেই সেইবিলাক
সেই বস্তুতটো মই পঢ়িছিলো মানে বিহু বহুত ভাল লাগিছে এতিয়া মনত নাই মোৰ আধা মান পাহৰি গলো। অকণমান মদ আছে বাৰু হ। এইটো পঢ়িলে মানে জানিব পাৰি আৰু এইখিনি বস্তু।
ঠিকে আছে পিছত কথা পাতিম দিয়ক।
তুমি সময় পালে মোক ফোন কৰিবা।
উম উম ঠিক আছে দিয়ক।
অ'কে অকে ঠিক আছে দিয়া।